হেল্ল'
হয় নমস্কাৰ।
হয় নমস্কাৰ।
আপুনি কি বিশেষ সকামত মোলৈ ফোন কৰিলে কওকচোন এই ৰাতিখন।
এয়া মই সকামতে আপোনাৰ নিমন্ত্ৰণ কৰিব পেলাই। কল কৰিলোঁ
হয় হয় আপুনি যদি ফোন কৰিছিলে আপোনাৰ ভাতৃদেৱক মাতি দিব লাগিছিলে সোনকালে কাৰণ আমি ৰৈ থকা আজি সকামেই নাই।
হয় মই তেওঁক মাতিছো কিন্তু তেওঁ মোক কলে যে তই একোডাল নাজান তই মনে মনে থাক তোক কোনো সোধা নাই বুলি ক'লে সেইবাবে মোৰ ফোনটো কাট কৰি দিলো।
হয় হয় হয়। হয় আপুনি এতিয়া কি সকামৰ বাবে নিমন্ত্ৰণটো আগবঢ়ালে মোক কওঁকচোন
এই আমাৰ এটা তিথি এটা আছিল তিথিটোৰ বাবে আপোনাক বোলো অকণমান নিমন্ত্ৰণ কৰোঁ।
হয় হয় হয়।
হয় আৰু কিবা আপোনাৰ বেলেগ কথা আছিল নেকি একদম আমাৰ ককাৰ তিথি
ককাৰ তিথি আপোনাৰ লোহাই ব লোহাই শইকীয়াদেৱৰ তিথি।
হয় হয়
হয় সেইজন সেইজন ব্যক্তি মোৰেই শিষ্য আছিল এটা সময়ত তেখেত যথে- ষ্ট এজন মেধাৱী আৰু ভাওনাত তেখেতে ফুচুৰি ভাও দিছিল তেখেত এজন বহুত সংস্কৃতিবান ব্যক্তি আছিল।
আৰু তেওঁ এজন আহ বিখ্যাত ধুলীয়াও আছিল।
হয় হয় আৰু এখে এজন বিখ্যাত চিকাৰীও আছিল।
হয় আৰু মই এতিয়া আপোনালোকৰ যিটো কথোপকথন কৰি আছো আৰু মই যি শব্দ কেইটা কৈ আছো সেইকেইটা মানে মোৰ শব্দকেইটা আকৌ উভতি উভতি আহিছে মোৰ কাণত।
হয় হয় এইটো এইটো এইটো ক্ষেত্ৰত আপুনি অকণো দুখ অনুভৱ নকৰিব কাৰণ তেওঁলোকে যিহেতু আমাৰ কথোপকথনখিনি ৰেকৰ্ড কৰে সেয়েহে আপুনি কেতিয়াবা এনেকুৱা বিজুতি ঘটি আপোনাৰ নিজৰ মাতটোকে পুনৰ শুনিবও পাৰে সেইটো ডাঙৰ কথা
হয় মোৰ অলপ অসুবিধা হৈছে মানে মই আপোনাৰ মাতটো শুনাত অকমান কঠিন হৈ পৰিছে।
হয় এতিয়া ভালদৰে শুনিছে?
হয়
হয় আপুনি কওক এতিয়া কি কিবা বিশেষ উ টপিকৰ ওপৰত, বিষয়ৰ ওপৰত আপুনি মোৰ লগত আলোচনা কৰিব বিচাৰে নেকি?
মই ভাবি আছিলো আপোনাৰ লগত আপোনাৰ আপুনি যি ইচ্ছা কৰে সেই বিষয়টোৰ ওপৰত পাতো। অলপমান কিয়নো আপুনি বহুত কথা জানে তাৰপৰা মই অকণমান শিকিবলৈও পাম আৰু মইয়ো আপোনাৰ অকণমান কথা পাতিব পাৰিম আপোনাৰ লগত।
হয় তেন্তে মই এইকেইদিনতে পাই থকা এ- টা বিষয়ৰ ওপৰত আপুনি হয়তো এইটো শুনিছেও হ'লেও মই সেই বিষয়টোৰ ওপৰতে মানে আপোনাক দু-আষাৰ ক'বলে বিচাৰিছোঁ।
হয় কওঁকচোন বাৰু
বিষয়টো হৈছে সাহিত্য।
অ
সাহিত্যিকসকলৰ মানে আপোনাৰ মোৰ দৃষ্টিত যদি মই ক'বলৈ যাওঁ সাহিত্যিকসকলৰ ওচৰত মানে এনেকুৱা কিছুমান শ- ক্তি আছে যে তেওঁলোকে এখন পৃথিৱী বা এটা বস্তু আপুনি মই যেনেকৈ দেখোঁ তাতকৈ বহুত বেলেগ ধৰণে তেওঁলোকে সেই বস্তুটো দেখে বা উপস্থাপন কৰিব পাৰে।
হয় হয়
হয় আপুনি ক'ব নেকি এই সন্দৰ্ভত কিবা নে আপুনি পিছত মোক ক'ব যে মই কথা বেছিকৈ কওঁ বুলি।
নাই নাই আপুনি অকণমান কৈ লওক তাৰ পাছত মই যিটো লাইন সেই লাইনটো ধৰিব পাৰিম।
হয়, আপুনি আপোনাক যদি মই এতিয়া ক'বলৈ যাওঁ আমাৰ- প্ৰখ্যাত আপোনাৰ সাহিত্যিক বা কবি- মাননীয় নৱকান্ত বৰুৱাদেৱৰ কথা।
হয়।
হয়, হয় তেতিয়া নৱকান্ত বৰুৱাদেৱ আছিল কটন- বিশ্ববিদ্যালয়ৰ তেতিয়া বিশ্ববিদ্যালয় হোৱা নাছিল, কটন মহাবিদ্যালয়ৰ এজন- প্ৰশিক্ষক বা অধ্যাপক, তেখেতে অসমীয়া বিভাগৰ এজন অধ্যাপক আছিল।
হয় হয়।
তেখেতৰ এগৰাকী পাঁচ বছৰীয়া কণমানি আছিল।
হম।
হয় আৰু তাইৰ নামটো আছিল আইনো। তেতিয়া ধৰক গুৱাহাটীত বৰ্তমানৰ দৰে কীৰ্তিমতাবোৰ নাছিল, ডাঙৰ ডাঙৰ ওখ ওখ অট্টালিকাবোৰ নাছিল। ডাঙৰ ডাঙৰ সেই গছ গছনিবোৰ আছিল তেতিয়াও আৰু ধৰক ডাঙৰ ডাঙৰ যোনবোৰ- এতিয়া দলং নিৰ্মাণ কৰিছে সেইবোৰ নাছিল।
হয়।
হয়, তেতিয়া মানে সেই কটন মহাবিদ্যয়ালয়ৰ পৰা আপোনাৰ গান্ধী মণ্ডপৰ যি সুন্দৰ - এটা দৃশ্য, সেই পাহাৰটোৰ যি সুন্দৰ দৃশ্য সেইটো বহুত ধুনীয়াকৈ মানে দেখা পাইছিল।
হয়, সেই দৃশ্যটো মইও চাইছিলোগে।
হয় হয়, ধৰক তেতিয়া মানে বৰুৱাদেৱে বা নৱকান্ত বৰুৱাদেৱে কণমানিজনীৰ হাতত পাঁচ বছৰীয়া কণমানিজনীৰ হাতত ধৰি খোজকাঢ়ি গৈ আছিল। তেতিয়া কণমানিজনীয়ে সেই পাহাৰটো দেখি পেলাই দেউতাকক সুধিছিল- দেউতা চোৱাচোন সেই পাহাৰটোৱে কেনেদৰে নাচি আছে। ধৰক মৰিচিকাৰ দৰে মানে দূ দূৰত বস্তু এটা দেখিলে আপুনি পানী দেখাৰ দৰে সেই পাহাৰ- নাচি থকা যেন তাই অনুভৱ কৰিছিল।
হয়, হয়, হয়।
কণমানিজনীয়ে পাহাৰটো মানে নাচি থকা যেন দেখি দেউতাকক সুধিছিল, দেউতা- পাহাৰটো নাচি আছে চোৱা চোন, ঠিক সেইদিনাই ৰাতিলৈ তাই- আকৌ সেই পাহাৰটোলৈ চালে, পাহাৰটোলৈ চাই দেখিলে গোটেইখন কুঁৱলী পোৰাদি পৰি আছে। তেতিয়া দেউতাকক ক'লে, দেউতা চোৱা- চোন, সেই কুঁৱলী খিনি কেনেদৰে, কি সেই আকাশৰ ডাৱৰ খিনি কেনেকে- পাহাৰটোত আহি লাগি গ'লহি, সেই আকাশখন নামি আহিলে নেকি পাহাৰটোলৈ।
হয়।
হয়, সেইদিনাই ৰাতিলে বৰুৱাদেৱে আপোনাৰ মমবাতি শিক- শিখৰত, মমবাতিৰ পোহৰত এটি গান ৰচনা কৰি উলিয়ালে। আইনোজনীৰ চকুৰমণিত দিনৰ পাহাৰ নাচিছিল। সেই পাহাৰেই ৰাতিৰ আন্ধাৰত - হয়, মই কৈ দিছোঁ আপুনি শুনিব, আইনোত- আইনোজনীৰ চকুৰ মণিত দিনৰ পাহাৰে নাচিছিল, সেই পাহাৰেই ৰাতিৰ বুকুত- ডাৱৰ হৈ নামি আহিছিল। তাৰপিছত- সেই সংগীতটিকে তেতিয়া বৰুৱাদেৱে গৈ পেলাই আমাৰ শ্ৰদ্ধাৰ শিল্পী ভূপেন হাজৰিকাদেৱক দিলেগৈ।
আৰু ক'লে, এইজনী মোৰ কণমানি জনীয়ে লিখা কবিতা। মোৰ কণমানিজনীৰ মনৰ ভাৱ খিনি মই আপোনাক দিলো, যিজনী কণমানি পাঁচ বছৰীয়া। বৰ্তমান এটা- পথ দুৰ্ঘটনাত মৃত্যু হ'ল আৰু-
হয়।
এই মই আপোনাক যে কবিতাটো উলিয়াই দিছোঁ মোৰ এনে অনুভৱ হৈছে, যেন এইটো মই মোৰ নিজৰ ছোৱালীকহে আপোনালৈ উলিয়াই দিছোঁ।
হয়, তেন্তে হলে সেই ছোৱালীজনীক ভূপেন হাজৰিকালে বিবাহ কৰি দিলে।
নহয়, নহয় সেই কবিতা কবিতাটো দিলে, বা সেই
হয়, গম পাই আছো মানে মই সেইটো অকমান বেলেগ ধৰণে কৈছো।
হয় হয়। তেতিয়া ভূপনাজৰিক দেৱে কণ্ঠদান কৰি পেলাই এটা গীত ৰচনা কৰি উলিয়ালে নিয়ৰৰে ফুল নামৰ এটি গীত। পিছত সেই গীতটোও আমাৰ মাননীয় শিল্পী জুবিন গাৰ্গদেৱেও মানে গাইছে। নিয়, ৰে, ফুল আপুনি হয়তো শুনা নাই গীতি, যদি আপুনি সময় পাই মানে সেই গীতটি শুনিব এবাৰ।
হয়, আপুনি বৰ সুন্দৰভাৱে গীত গাই যে মোৰ অনুভৱ হৈছে আপুনি যি লাইনটো এবাৰ গাই দিলে। এ, লাইন টো দেখো মই শুনি বৰ ভাল পালো আপুনি যদি আৰু দুই লাইন মান গান গাই, দিয়ে মই শুনি ভাল পালোহেঁতেন।
আইন ৰণিৰ চকুৰ মণিৰ দিনৰ পা আৰু নাচিছিলি
অ, অকন ডাঙৰকে গায়কচোন।
হয় মই আপোনাক পিছত এই গ গীতটি গাই শুনাম। আপুনি হয়তো সেই গীতটোৱে বৰ্তমানলৈকে এদিনো শুনাই নাই যেন মোৰ অনুভৱ হৈছে।
মই বৰ্তমানলৈকে বাৰুনা নাই আপুনি আৰু অলপমান যদি ডাঙৰ ডাঙৰকে গায়ক শুনালেহেতেন। শুনিয়ে ভাল লাগিলহেঁতেন।
হয় হয় মই আমাৰ যি ব্যৱসায়িক পথ। তো সেই পথটোত আপোনাৰ দুৰ্ঘটনাগ্ৰস্ত কৰিব নোখোজোঁ সেয়েহে মই গীতটো এতিয়া গাই নুশুনাওঁ। কিন্তু আপোনাক মই নিশ্চয় পিছত সেইটো গান গাই শুনাম, আপুনি বেয়া পালেও শুনই লাগিব তেতিয়া।
হয় মই নিশ্চয় শুনিম।
হয় হয়, আপুনি এতিয়া কি ক'ব এই সাহিত্যিকসকলৰ মানে যোনটো। ধৰক তেওঁলোকৰ বস্তু এটাৰ প্ৰতি যি মাদকতা আছে বস্তু এটাৰ প্ৰতি যি মৰম আছে। প্ৰীতি আছে সেইটোৰ বিষয়ে আপুনি কি ক'ব। তেওঁলোকে যেনেদৰে আমাৰ সন্মুখৰ আকাশখন দেখে, পৃথিৱীখন দেখে বতাহখিনি অনুভৱ কৰে। কৰে আপুনি কি ক'ব সেই সন্দৰ্ভত।
হয়, এতিয়া আমি আপুনি চব পাৰে আমি গছ এজোপা দেখিলো সেই গছজোপা আমি গছ বুলি হিচাপে, ভাবি লওঁ কিন্তু সেই সাহিত্যিক সকলে সেই গছজোপা গছ হিচাপে নাভাবে। সিহঁতে অলপমান উচ্চ চিন্তাধাৰা এনেই অলপমান খুচৰি মুচৰি। কাহিনী ভৰাই পেলাই সেইখিনি অকণ বহল কৰি পেলাই। গছ গছ হিচাপে চাব লাগে। কি দৰকাৰ দৰকাৰীে হেৰিকে চাব লাগে।
হয় হয় মই মানে ভাবিছোঁ আপোনাৰ সাহিত্যৰ প্ৰতি অকণমানো জ্ঞান নাই। সাহিত্য এটা এনেকুৱা বস্তু। যি সাহিত্যই আমাৰ মনত মনোৰঞ্জনৰ এটা ভাৱ প্ৰকাশ কৰি তোলে বা মনোৰঞ্জনৰ এটা ভাৱ। ভাব। আধাত্মতাৰ যোনখন পৃথিৱী এই পৃথিৱীৰ পৰা অলপ আঁতৰি অলপ শান্তি অনুভৱ কৰোঁ।
হয় হয়।
ধৰক সংগীত শিল্পীসকলে যদি সেইবিলাক মনোভাৱেৰে বস্তুবোৰ দৃষ্টিগোচৰ নহ'লহেঁতেন তেতিয়া আমি। ইমান ধুনীয়া- ধুনীয়া সেই গানবোৰ সৃষ্টিৰ সেই যি সুৰ সেই সুৰবোৰ আমাক। কাণত আমাৰ হৃদয়ত কেতিয়াও নাবাজিলহেঁতেন।
হয়, তেনেধৰণে চাব লাগে কিন্তু যি। আহ সাহিত্যিকসকল থাকে তেওঁলোকে অত্যাধিক হিচাপে সেইটো কথাটো অকণমান গভীৰ কৰি পেলাই আপুনি টেবুল এখন চালো সেইখন আমি টেবুল হিচাপে চাওঁ কিন্তু তেওঁলোকে সেই টেবুল খনৰ এটা কাহিনী বনাই পেলাব যে এইখন এনে গছজোপাৰ ওপৰত এটা কাহিনী বনাই পেলাব গছজোপা কাটিলে এনেকৈ কাটি পেলাই আপোনাৰ টেবুল চকী বনালে তেনে ধৰণে এটা কাহিনী বনাই পেলাই
হয় হয় এইবিলাক তেওঁলোকৰ প্ৰতিভা বুলি আমি ক'ব লাগিব হয়তো কিছুমান বৰ্তমানৰ সাহিত্য গতিকে সেইবিলাক অদৰকাৰী বনাই পেলাই যদিও তাহানি যিসকল সাহিত্যিক আছিল তেওঁলোকৰ মানে তত্ববধুৰ চিন্তাধাৰাৰ আমি ঢুকি নাপাওঁগৈ গতিকে সেইসকল সাহিত্যিকৰ মানে সেই মানসিকতাটো অত্যন্ত অত্যন্ত উচ্চ পৰ্যায়ৰ আছিল
হয় আপুনি কৈছে যেতিয়া ঠিকেই থাকিব
হয় ধৰক মই আপোনাক এনেধৰণৰ কাহিনী শুনাই থাকিবলৈ মই বহুত আগ্ৰহী কিন্তু আপুনিও মোক দুুৱাষাৰে ষাৰ নক'লে আমাৰ অকণমান কষ্ট হ'ব বুলি মই ভাবিছো
এনে ধৰণৰ কাহিনী যদি আপুনি বা কয় মই এতিয়া সাহিত্যিকৰ ওপৰত অকনো কথা ক'ব নোৱাৰো কিয় মই নিজেই নাজানো মই তাতকে ভাবো আমি কাইলে এ যি মা মাছ ধৰিবলৈ ৰাতি যোৱা প্ৰগ্ৰেম এটাকে এটা ভাবো নেকি ভাবিছো কিয়নো এতিয়া বানপানী বহুত হৈছে ছে পানী উজান আহিছে মাছৰ উজান বাঢ়িছে মাছেকে ধয়োংগে নেকি
হয় মাছকে ধৰিবগে পাৰি কিন্তু মানে এতিয়া ধৰক পানী এইকণ পানীনো কি মাছ ধৰিব দনিকণা মাছ ধৰিব
এই আমাৰ এইফালে পানীটো কম আমাৰ আগটো লাইনত যিহেতু সেইফালে লাইনত পানী বহুত বাঢ়ি গৈছে মেঠাৰিটো ছিগিলে আৰু মাছো হেনো উজান বাঢ়িছে এ আগটো লাইন হেনো মাঠাওৰী এটা ছিগিলে অ তাৰপিছত খেতি- বাতিবোৰ হেনো চবৰে বেয়া হৈ অথনি মই বাৰ্তা এটা কৰি থাকোনে গম পাইছিলোঁ।
আগটো লাইন মানে আমাৰ পিছফালৰ যোনটো আপোনাৰ বালিয়ে বন্ধা নদী বান্ধ সেইটো ছিগি গ'ল নেকি
সেইটো আমাৰ সেটো সেইটো নহয় আমাৰ যিটো আগটো লাইনৰ মানুহখিনি। যে এতি এতিয়া মোহন তেনেধৰণৰ ব্যক্তিবোৰ যোনটো আছে লাইনত আছে সেই লাইনৰ। মানুহখিনিৰ যি খেতি- বাতি সেই খেতি- বাতিবোৰ হেনো পানীয়ে ধ্বংস কৰি দিলে।
হয় হয় তেনেকে হ'লে দেখোন আমাৰ অঞ্চলতো পানী হৈ যাব।
হয় তেওঁলোকে হেনো এতিয়া এখন আবেদন লিখি পেলাই চৰকাৰক দিব যে এই খন আমাৰ খেতি বাতি ধ্বংস হৈ গ'ল আৰু তাৰ ওপৰত কিবা এটা আমাক ধনৰ পুঁজি দিয়ক বুলি
সেইটোতো এটা বহুত এটা দুখ লগা এটা মৰ্মাহত এটা কাহিনী হৈ গ'ল কি হ'ব এতিয়া মানুহখিনিয়েটো জীৱিকাৰ ওপৰতে নিৰ্ভৰশীল।
হয় তাৰ ভিতৰত আমাৰ এই মীন কাইহঁতৰ ঘৰও পৰে মীনহঁতৰ ঘৰৰ হেনো গোটেই। আ খেতি বাতি হেনো চব শেষ হৈ গ'ল সেইবাবে এতিয়া যোৱা নাই খেতিত
হয় হয় হয় বৰ এটা দুৰ্নীতিগ্ৰস্ত কাণ্ড হৈ গ'ল এতিয়া কি কৰিব এই সন্দৰ্ভত
তাকে এতিয়া ইমান কষ্টৰে সিঁহতে খেতি বাতি কৰি আছিল তাকে এতিয়া আমিতো একো কৰিবই নোৱাৰো তালৈ গৈ যি এতিয়া মাছ ওলাইছে মাছকে খোৱাতোৱে ভাল হ'ব যেন পাইছো
হয় হয় পুঠি মাছ আনিম আপোনাৰ ডাঙৰ মাছ যদি পাওঁ আপোনাৰ সেইটো নলটেঙাৰ লগত ৰান্ধিম সৰু মাছ পালে আপোনাৰ গৰৈ, কাৱৈ, মাছ পালে ভেদাইলতাৰ লগত ৰান্ধিম
আহ আহ লোভৰ পানী বৈ গৈছে আপুনি কৈছে
হয় আমি খোৱা বোৱাটোত বেছি মনোনিৱেশ কৰিব লাগে
হয় কিয়নো আমি আই যিটো আগন্ত দিন সেইটো বেছি ভাবিব লাগে, আৰু পিছলৈ হা-হাকতিয়াই চোৱাতকে।
হয়, হয়, হয়। গতিকে তাত যদি বৰালি, শ'ল ওলায় তেতিয়াতো আমিতো বনিয়ে গ'লোঁ ধৰক ৰমেনক বেছি দিব পাৰিম কাইলে।
হয় ৰমেনক বেচিলে, ৰমেনে প্ৰায় কমকে পইচা দিব হ'লও আমি আহ কিবা এটাটো পাম নোপোৱাতকে, সেইটো আমাৰ ভাল হ'ব।
হয় নাই মোমাইতকৈ ধেনা মোমাই ভাল বুলি কয় মানুহে, গাড়ী এখন আহিছে হয় তো এতিয়া গৌতমক সেই গাড়ীখনৰ পৰশ দি থৈ যাব।
অহ ' হয়, হয় মোৰ তেনে - যেনে লাগিছে, গাড়ী মাত আপোনাৰ যি আহ, ফোনৰ পৰা সেইটো মোৰ ইয়ালৈ ভালদৰে আহি আছে।
হয় আপুনি যদি চাবলৈ যায়, এই পথটোত যেতিয়া আমি নাহো তেতিয়া এই পথটো মানে ইমানেই নিজান হৈ থাকে যে ইয়াত ভূত-প্ৰেতে মানে বিচৰণ কৰে। যেতিয়াই আহি আমি এই পথটোত পাওঁহি তেতিয়াই মানে গাড়ী- গোৰা পগলা আগতে আমাৰ অঞ্চললৈ আহি যায়।
কয় এতিয়া - এতিয়া আপুনি চাওক, এতিয়া দলঙৰ ওপৰৰ পৰা কোনো এখন গাড়ী অহা নাই আমি যদি সেই দলঙৰ ওপৰলৈ গুচি যাওঁ হৰ, হৰ, হৰ, হৰকে এক মিনিটত ছখনমান গাড়ী পায়ে হৈ যাব।
এ-একদম আপুনি সত্য কথা কৈছে। মই এইটো কি এটা কালজৰি এটা সৃষ্টি মই বুজি নাপাওঁ।
আৰু চওঁক, এইকেইদিন আমি যি ৰাতি বেপাৰলৈ অহা নাছিলো, বতৰ একদম ধু- সুন্দৰ আছিল। এতিয়া আমি বে পাৰলৈ আহিলো এতিয়া বতৰে বিজুলী, ঢেৰকণী মাৰি আছে, বৰষুণ দিবলৈও আছে ঠিক নাই।
হয়, হয় আজি ৰাতি বৰষুণ দি দিবও পাৰে। এতিয়া মই আপোনাক এটা উদাহৰণ দিছো, আপুনি গৈ ঘৰৰ ৰাস্তাটো চাওক সেইটো পথলৈ এনেও বাইক গাড়ী- দুৱাৰ না- নাযায়েই, যদি আমি গৈ তাত এতিয়া ওলাই দিওঁ তাতো গাড়ীৰ সুত বব।
অ', এনেধৰণৰ অশান্তিৰ সৃষ্টি হ'ব, আমাৰ- আমাৰ কৰ্ম কাৰ্যত সিহঁতে অশান্তি দিয়া খুব ভাল পায় মানুহবোৰে।
হয় এইটো মানে বৰ এটা অ স - সাংঘাতিক ঘট